অ', শুনা পাইছা নাই?
অঁ', শুনিছোঁ শুনিছো মোৰ মাতটো শুনিছানে?
উম, শুনিছো শুনিছো কি কৰিছা?
এয়া তোমাৰ এনেই অকমান ওলাই আহিলো ৰাস্তাৰ ফালে।
অঁ' বাইক মই তোমাৰ সেই এনেই অকণমান ওলাই আহিলোঁ তোমাৰ এইফালে পথাৰৰ ফালে ওলাই আহিলোঁ অকণ।
অ', অ'।
তাকে মই তোমাৰ এই কঠিয়া চঠীয়া তুলি আছিলে মানে চাহ তাহ দিবলে আহিলো আৰু উম, বাকী খবৰ খাতি ভালেই নহয়?
উম, ভালেই ভালেই তোমালোকৰ?
অঁ', আমাৰো ভালেই ভালেই বাৰু দেই।
উম, ভাত পানী খালোঁ বাৰু দেই অকণমান আগত খালোঁ।
অঁ', বাকী খেতি বাতি কৰিছানে?
উম খেতি বাতিত ককাহঁতে লাগিছে আৰু
অঁ', অঁ', অঁ', তুমি যোৱা নাই নিকি পথাৰলে?
নাই নাই মই যোৱা নাই যামহে বাৰু ম মই এইফালে আহিছিলো যে কেইদিন মান হ'ল তাৰ পৰা এতিয়া গৈ লাগিম গে আৰু মইও লাগিম গে।
অ', আচ্ছা আচ্ছা।
আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অ', এই মই ফোন কৰিলো মানে সেই তোমাৰ সৈতে কথা এটা আলোচনা কৰিবলগীয়া আছিলে অকমান
অ', কি কথা?
এই আজিকালি চাবাচোন মানুহবিলাক মানুহবিলাকৰ মুখৰ পৰা যিটো হাঁহি বোলা বস্তু সেইটো একেবাৰে নাইকিয়া হৈ গৈছে গম পাইছা নাই।
নাইকিয়া হৈ গৈছে হয় বাৰু দেই।
অ', এতিয়া তোমাৰ চাবাচোন বহুত মানুহ এনেকুৱা আছে হাঁহিবই নাজানে গম পাইছা বুইছা নাই কিবা মানে ইয়াৰ আচলতে কাৰণবিলাক বহুত আছে গম পাইছানে? এতিয়া তোমাৰ এনেকুৱা তোমাৰ মানুহ আছে গম পাইছা নাই এ তোমাৰ হাঁহিবলে মানে হঁহা মানে লাফিং ক্লাছ ল'বলগীয়া হয়। গম পাইছানে কিছুমানে পইচা দি দি হাঁহিব হাঁহিবলগীয়া অৱস্থাত
অৱস্থা হয় বাৰু হয় দেই
অ', সেইটো তোমাৰ এজন মানুহে যেতিয়া হাঁহিবলৈ পইচা দি হাঁহিবলৈ শিকিবলগীয়া হৈছে তেনেহ'লে এইটোত টো এটা বহুত ডাঙৰ কথা হয় নহয় বাৰু হয়। এতিয়া বাৰু আমাৰ ক্ষেত্ৰত বাৰু সেই তেনেকুৱা কথাবিলাক হয় জানো এতিয়া আমি আমাৰ লগ লগৰ এটা দুটা লগ পাই গলে আমাৰ হাঁহি ওলাই যায় অট'মেটিক গম পাইছা নাই আমাৰ আমাৰ কিন্তু সেইট সেইবিলাক একো প্ৰব্লেম নাই আমাৰ হাঁহি তোমাৰ ওলাই যায় আমাৰ সেইবিলাক প্ৰব্লেম প্ৰব্লেম প্ৰব্লেমে নাই মানে হহাঁৰ
নাই নাই হয়।
উম এতিয়া বহুত মানুহ এনেকুৱা আছে তোমাৰ সেই তেনেকুৱা হাঁহিবলে মন নকৰে। হাঁহিব নাজানে মানে ইয়াৰ ওচতে প্ৰধান কাৰণ বুলি যদি কবলৈ যাওঁ কি হ'ব গম পাইছানে আজিকালি যে মোবাইল ফোনটো গম পাইছানে অ মোবাইল ফোনত কি কৰে মানুহ বিলাকে তোমাৰ এনি টাইম তোমাৰ, মানে চৰ্ট ভিডিঅ' চাই থাকিব, কিবা কিবি চাই থাকিব। তোমাৰ লং ভিডিঅ' চাই থাকিব। সেইবিলাকে মানে মূল কাৰণ বুলি ক'ব লাগিব। সেইবিলাক তোমাৰ চাই থাকিব কিবাকিবি এনেই অদৰকাৰীকে চাই থাকিব। তোমাৰ প্ৰথম কথা কি হয় আজিকালি মানুহ বিলাকে, তোমাৰ চাবাচোন মানুহ মানে তোমাৰ ঘৰলৈ যদি আলহী আহে, তেনেহলে কি হয় প্ৰথম কথা ওলাই নাযায়। মানে, তোমাৰ বাহিৰৰ জগত খনৰ লগত একেবাৰে মানে কথা বতৰা নহয় মানে সিহঁতৰ। গম পাইছা নাই? সিহঁতে বাহিৰৰ জগত জগতখনত কি কি আছে সেইবিলাক বুজি নাপায়। মানে ওলাই নাযায়। অ সিহঁতৰ মাইণ্ডটোত মানে, ফ্ৰেচ হৈ নাথাকে। তাৰ মানে, তে বহুত বেয়া বেয়া বস্তু সোমাই আছে গম পাইছা নাই? সেই কাৰণে মানে সিহঁতৰ, কি হৈছে সেই হাঁহি বস্তুটো নোলায়।
উম।
আৰু এটা কথা কি গম পাইছা নাই? মানুহে যদি, হাঁহিব নোৱাৰে তেনেহ'লে মানুহৰ মাইণ্ডটো কেতিয়াও ফ্ৰেছ নহয়।
নহয় নহয় অ।
অ আৰু তোমাৰ মানুহে যদি তোমাৰ নাহাঁহে, হাঁহিব যদি নোৱাৰে, সিহঁতে একদম পুৰা ফুল্লি ডিপ্ৰেচনত গুচি যাব গম পাইছ।
গুচি যাব হয় হয়।
অ তোমাৰ একদম পুৰা ডিপ্ৰেশ্যনত গুচি যায় মানুহে হাঁহিব নোৱাৰিলে।
হয়।
গতিকে সেইকাৰণে মানুহে একদম হাঁহিব লাগে। মানুহে হাঁহিলে কি হয় তোমাৰ, হাঁহিলে চাবাচোন স্বাস্থ্যৰ কাৰণে বহুত ভাল। গম পাইছা নাই। এতিয়া তোমাৰ সেইটো, মানে বিজ্ঞানসন্মত আৰু। হাঁহিলে কি হয় মানুহৰ, তোমাৰ বহুত ভাল ভাল, যিবিলাক মানে সুখী হয় মন আৰু গম পাই- ছনে। সেই বিলাক মানে ৰিলিচ হয়। মানে যিখিনি, ভাল হৰমন হয়, সেইবিলাক ৰিলিজ হয়। তাৰ ফলত আমাৰ বহুত সুবিধা হয় ন।
হয়।
গতিকে আমাৰ আমি হাঁহিলে আমাৰ বহুত ক্ষেত্ৰত ভাল। এতিয়া আমাৰ, বহুত মানুহৰ তোমাৰ স্বাস্থ্য বেয়া হৈ থাকে। নহঁহাৰ ফলত। ত বহুত মানুহ তোমাৰ সেই মোবাইলৰ লগত এনি টাইম জড়িত হৈ থাকে। তোমাৰ ঘৰলে আলহী গলেও তোমাৰ ওলাই নাহে। এটা ৰুমৰ ভিতৰত ভিতৰতে সিহঁতি মানে আৱদ্ধ হৈ থাকে। গম পাইছনে? অ আৰু এটা কাৰণ হয় যে সিহঁতৰ, সিহঁতে যেতিয়া ৰুমৰ ভিতৰত সোমাই থাকে। তেতিয়া, কি হয় সিহঁতৰ মানে কোনো এনেকুৱা শাৰীৰিক ভাৱে মানে, তোমাৰ মানে বাস্তৱ জীৱনত সিহঁতৰ কোনো ফ্ৰেণ্ডছ নাথাকে।
নাথাকে নাথাকে হয়।
অ তোমাৰ এতিয়া বন্ধু বন্ধু বিলাক থাকিলে কিমান ভাল। গম পাইছা নাই? তুমি চাবাচোন এতিয়া বন্ধুৰ লগত কি হয়, উমহ তোমাৰ নিজৰ যিবিলাক, পাৰ্চনেল ডিটেইলচ সেইবিলাকো শ্বেয়াৰ কৰিব পাৰি। মানে কথাবিলাক আলোচনা কৰিব পাৰি। গম পাইছা নাই? কিন্তু তোমাৰ সেই অনলাইন ফেনবিলাক কিন্তু ইমান কিন্তু ট্ৰাষ্টেড নহয়। গম পাইছা নাই? সেতি মানে পুৰা বিশ্বাসী নহয়। গম পাইছানে গতিকে তোমাৰ যেতিয়া তুমি অনলাইন ফ্ৰেণ্ডৰ লগত সেইবিলাক কথাটো পাতিব নোৱাৰাই হয় নহয় তুমি যদি তোমাৰ সেই নিজৰ ভাল বন্ধু তোমাৰ বা ভাল বন্ধুৰ লগত যদি তুমি কথা পাতা হয় নহয় তেনেহ'লে কি হ'ব তোমাৰ মনটো অটমেটিকেলি ফ্ৰেছ হৈ যাব। আৰু তোমাৰ লগৰ বন্ধুৰ লগততো তোমাৰ হেৰি হ'বই তোমাৰ এনেকোৱা হাঁহি উঠা কথা ধেমেলীয়া কথা ওলাবই।
ওলাবই, ওলাবই।
অ, তাৰ ফলত আচলতে আমি কিমান ধুনীয়াকে আমাৰ হাঁহি ওলায় আৰু আমা আমি যি তিয়া হাঁহো চাবাচোন আমাৰ মান আমাৰ মানে ভাল ভাল হৰমন খিনি ৰিলিজ হয়। যাৰ ফলত আমাৰ স্বাস্থ্যটোও ভালে থাকে।
ভালে থাকে হয়।
অ, তোমাৰ আমাৰ যিবিলাক ষ্ট্ৰেচ থাকে সেইবিলাকো দূৰ হৈ যায়, গতিকে আমাৰ জীৱনটোত হাঁহিৰ গুৰুত্ব বহুত আছে। গম পাইছা নাই অ'। মানুহে হাঁহ হঁহাৰ ফলতে আমাৰ বহুত আমি কাম কৰিব পাৰো আমাৰ স্বাস্থ্যটো বহু গুণে ভাল হৈ যায়, গম পাইছা নাই গতিকে সেইকাৰণে আমি সকলোৱে হাঁহিব লাগে। গম পাইছা নাই, হাঁহিবলৈ হেৰি কৰিব লাগে গম পাইছানে।
উম, উম।
সেইকাৰণে মানে আমি সেই হঁহাৰ ওপৰত গুৰুত্বতো অকণমান দিব লাগে। আমি অ, নিজৰ ব ন্ধুৰ লগত আমি ভালদৰে কথা পাতিব লাগে, ভাল বন্ধু আমি বনাব লাগে।
হয় হয় উম।
গতিকে সেই মোবাইলৰ ভিতৰত আমি আৱদ্ধ নাথাকি মানে কি কৰিব লাগে আমি পি মানে বাহিৰৰ জগতখনলৈ ওলাই আহিব লাগে। ভালদৰে তোমাৰ বন্ধু - বান্ধৱী তোমাক গোটাব লাগে। সিহঁতৰ সতে ধে-ধেমেলীয়া কথা পাতি হাঁহিব লাগে আৰু। হাঁহিবলৈ শিকিব লাগে। সেইখিনি আৰু কথাখিনি, হাঁহিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। গতিকে তুমি কি ভাবা আমাৰ হঁহাৰ ফলত আমাৰ আৰু কি, কি সুবিধা বা অসুবিধা হব পাৰে?
হয়, আচলতে তুমি কৈছা যে মানুহে যেতিয়া নাহাঁহিব বা যেতিয়া মানুহৰ মুখৰ পৰা হাঁহিটো নাইকিয়া হৈ যাব সেই মানুহজন আ আচলতে মানে থকা, নথকা একো পাৰ্থক্যই নাথাকে কাৰণ তেওঁ যে তিয়া নাহাঁহিব বা তেওঁ একদম যেতিয়া নৰ্মেলি থাকে বা ডিপ্ৰেচনত থাকে তেনেকোৱা মানুহবোৰ আচলতে খুব অকলশৰীয়া চাবাচোন আৰু
পোৱা যে মানুহৰ মুখৰ হাঁহি উলিওৱা চবতকে প্ৰথম গুৰুত্বপূৰ্ণ আমাৰ হেৰি হ'ল বন্ধু আমি যেতিয়াই এজন, দু জন বা আমাৰ বন্ধু, বান্ধৱক আমি যেতিয়া লগ পাওঁ তেতিয়া কি হয় আমাৰ মুখৰ পৰা হাঁহিটো ওলাই, কাৰণ বন্ধু বান্ধৱ আমাৰ আমাৰ যিখিনি কথা পাৰ্চনেল কথা হওক, যি হওক আমি সেইখিনি আলোচনা কৰিব পাৰো যাৰ ফলত কি হয় আমি কিছু কিছুমান ধেমেলীয়া কথাও পাতো বা বন্ধু, বান্ধৱৰ লগত আমি সকলো ধৰণৰ কথা পাতিব পাৰো। যাৰ ফলত কি হয়, আমাৰ মুখৰ পৰা যিটো হাঁহি ওলাই। সেইটো আচলতে আমাৰ শৰীৰত বহুত উপকাৰ কৰে। কাৰণ যে তিয়া আমি ধৰা একেৰাহে যদি আমি নহঁহাকে থাকো বা আমাৰ মুখৰ পৰা। মনত বিভিন্ন ধৰণৰ
কথা কৈ মানে হাঁহিম, আমাৰ মুখত যেতিয়া হাঁহিটো ওলাব তেতিয়া কি হ'ব, আমাৰ ধৰা যিটো আমাৰ শৰীৰৰ যিসমূহ আমাৰ হৰমন থাকে, ভাল হৰমন সমূহ থাকে, সেইসমূহ বৃদ্ধি পাব।
অ'।
হয়, আৰু লগতে কি হয়, আমি যিমানে হাঁহি থাকিম সিমানে আমাৰ শৰীৰটো ভালে থাকিব, আমাৰ শৰীৰৰ কাৰণে হহাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ আমি যদি বেছি দীপ প্ৰ্ৰেশ্যনত থাকোঁ
হেল্ল'।
অ শুনি আছো।